অ',
অ', শুনিছ নে?
হয় হয় শুনিছোঁ। কি কৰি আছা?
আ এনে অলপ ব- বহি আছোঁ এতিয়া। আজি মানে বত ৰটো কেনেকুৱা কৰিছে দেখিছেনে? পুৱা বঢ়িয়া ঠাণ্ডা বতৰ কৰিলে। এতিয়া আৰু পুৰা ৰ'দ ওলাই দিছে। উম। ফেনৰ তলতে বহি আছিলে। ভাত পানী ভাত খোৱা নাই মই বাৰু, চাহ খালোঁ। বাকী কঠাল খালোঁ।
অ'। কঁঠালটো বাৰু গৰম ন। গৰম হ'লে আৰু বতৰৰ বস্তুটো আমি বতৰত খাবই লাগিব। মই হয়। ভাত খালোঁ ৰবা এইমাত্ৰ।
অ'।
এ মোকো আজি হয় কঁঠালটো খাই মই ভাল পাওঁ বহুত। অ', মোকো আজি ঘৰত উঠিলোঁ আজি উঠাত অকনমান আ দেৰি হ'ল, দেৰি হওঁতে আৰু উম, আ- মায়েও গালি দি আছে যে মই সদায় বাৰু এইটো মোৰ অ', যে উঠো উঠি কিনে না উঠি উঠি গৈ আৰু অন্য কামবোৰ কৰোঁ। কিন্তু বিচনাখনো নাপাৰোঁ বিচনাখন নাপ লৈ আৰু গালি পাৰি আছে মোক। ৰাত তিপুৱাৰ পৰা এই বিচনাখন কিয় নাপাৰ তই? পাৰিব লাগে সেইখিনি নিজে কৰিব নোৱাৰাঁ নেকি? তেনেকৈয়ে আৰু আৰু হয়। হয়। এইটো হৈছে এটা আমাৰ সকলোৰে আৰু বা মোৰ নিজৰোঁ খেলা। খেলা হলেওঁটো আমি কৰিব লাগে। কাৰণ ধৰি লোৱাঁ বিচনাখন কৰাৰ পিছত নিজে আৰু ধৰিলা ৰুমটো হওঁক বা ঘৰটো আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যেন আৰু অনুভৱ হয় আৰু যেতিয়া বিচনাখন আৰু ভালদৰে আমি পাৰোঁ বা নিজে পাৰিলতোঁ আৰু মনটো তাৰ লগত ভাল হৈ থাকে যে মই এইটো কৰিব পাৰিছোঁ আৰু। অ', গতিকে তুমি কি কোৱা?
হয়। এইটো ঠিকেই গ'ল ঠিকেই কৰিছে গালিতো বাৰু আমাকো পাৰে কাৰণ ঘৰত মাৰটো আমাৰতোঁ ভাইটি আ আমাৰ ভন্টি নাই ন। মায়ে সকলোবোৰ কাম কৰি ঘৰৰ কাম বোৰ সকলোবোৰ কৰিব লগা হয়। ঠিক সেইদৰে আমি যদি বিচো নাখন পাৰোঁ ন সেইটোতে মায়ে এক মায়ে এটা কামত হলেওঁতো অলপ আৰাম পাই ন। সেইবাবে অলপ মাজে সময়ে গালিওঁ পাৰে আৰু আমাৰ বেয়া লাগে, কিন্তু বেছিভাগ মোৰ আৰু পাৰিবলে পা পাৰিব নাই, কিন্তু পাৰিব লাগে আৰু। পৰিষ্কাৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখা পা বিছনাখন পাৰিলে মানে পাৰিলে মানে ৰুমটো পৰিষ্কাৰ যেন লাগে অলপ বা তোমাৰ আমাৰ মোৰ কিতাপ চি কিতাপবোৰোঁ চিজিলকে থোৱা নাযায়। কিতাপবোৰ মোৰ চি আজিকালি অলপ খোৱা হৈছোঁ বাৰু কিন্তু আগতে থোৱা যোৱা নাছিল সেই কাৰণতো গালি খাওঁ হয়। সেইবোৰক এইবোৰ পৰিচ পৰিপাটিকৈ থলে ৰুমটো পুৰা চাফ চিকুণ হৈ থকাৰ দৰে লাগে আৰু। ঠিক সেইদৰে আমি চাফ চিকুণ হৈ থাকিব লাগে আৰু নিজে।
হয়। এতিয়া চাবলৈ গ'লে হয় পৰিষ্কাৰ টো হৈছে আমাৰ নিজৰ পৰিষ্কাৰ পৰিছন্নতাটো। গতিকে পৰিষ্কাৰ পৰিছন্নটো আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ, সেইটোৰ প্ৰতি আৰু আমি নিজে আৰু গুৰুত্ব দিব লাগে বা আমি নিজে কৰিব লাগে সেই সেইটো কোনটো বস্তু কেনেকৈ থলে আৰু পৰিষ্কাৰ হৈ থাকিব বস্তু টোতো
এইটো ঠিকেই কৈছা কাৰণ কোন পৰিষ্কাৰ পৰিচন্নতাটো বজাই ৰাখিব নোৱাৰিলে আমাৰ নিজৰ কাৰণে বেয়া আছে। চাবা ধৰি লক তুমি তিনি চাৰি দিন গা ধোৱা নাই বা এই এইযোৰ কাপোৰে তিনি চাৰিদিন পিন্ধি আছা। তোমাৰ নি নিজে নিজে দেহাটো দেহাটো বেয়া লাগিব ধৰিব আৰু নিজে নিজে বেমাৰ বেমাৰটো পালে নিজে নিজে ভাল খাই যাবা সেইটো ভাবা নে তমি, বা আমাৰ গাটো বেমাৰ বেমাৰ লাগিব ধৰে।
সেইটো ভাবোঁ মই কাৰণ চাবলৈ গ'লে ধৰি লোৱা তুমি ক'লা যে অ, ধৰি লোৱা আমি গা তিনিদিন চাৰিদিন আমি নুধো যাৰ ফলত আমাৰ দেহত আমাৰ তেৰিয়াৰ প্ৰভাৱ পুৰে বা আমাৰ গা গাৰ যিটো খাম বা আমাৰ মল এইটো আমাৰ গাতেই থাকি যায় যাৰ ফলত আমাৰ বিভিন্ন ৰোগ দেখা দিয়াৰ লগতে ধৰি লোৱা আমি কৰবালৈ গ'লো গা নোধোৱাকৈ বা এনে অকনমান ফুৰিবলৈ গ'লো লগ বন্ধুৰ লগত তেতিয়া আৰু ধৰি লোৱা সন্মুখত থকা বন্ধু জনে আমাক দেখিলে গম পাব যে সি গা ধোৱা নাই লেতেৰা এটা আৰু মনত আৰু বেলেগ আৰু এটা প্ৰভাৱ পৰে যে কেনেকুৱা মানুহ গা নুধুল তেওঁ। গতিকে আৰু বা তেওঁ আমাৰ ওচৰত আ, আহিব আৰু ভাল নাপাব আৰু যে এ কেনেকুৱা লেতেৰা মানুহ আৰু। তেনেকুৱা ধৰণৰ, গতিকে আৰু আমি গাটো বাৰু আমি ধুব লাগে সদায় ধুব লাগে। একেবাৰে লগতে আমাৰ দেহটো পৰিষ্কাৰ পৰিষ্কাৰ কৰাৰ লগতে যাতে আমাৰ সন্মুখত থকা আমাৰ বস্তু বোৰো যাতে পৰিষ্কাৰ হৈ থাকে সেইটোৰ প্ৰতি গুৰুত্বটো দিয়া অত্যন্ত জৰুৰী বুলি আৰু মই ভাবো।
হয়, হয়। কাৰণ পৰিষ্কাৰ তুমি কলাই এইমাত্ৰ যে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নাথাকিলে আমাৰ লগ বন্ধুসকলে আমাক বেয়া দেখিব বা আমাৰ গাৰ পৰাই যিটো গন্ধ ওলাব ন সেইটো গোন্ধৰে কাষ মানুহ কাষত আহিবলৈও ঘৃণা কৰা হব বা আমি ম আমি নিজে নাযাম বাাৰু কিছু তোমাৰ যদি গন্ধ ওলালে মই নাযাওঁ ন কাষত। মইতো সেইটো গন্ধ বেয়া পাওঁ, ঠিক সেইদৰে আমি গা ধুব লাগে বা নিয়মিত সদায় কাপোৰ সদায় ধুব লাগে কিছুমানে আমি দেখা পাওঁ যে তিনি চাৰি দিন কাপোৰবোৰ এ এ ধৰ নোধোৱাকে ৰাখে বা পিন্ধি ৰাখে এইবোৰো বেয়া কথা বা এইবোৰ কৰি সেইবোৰ পিন্ধিব নালাগে এদিন সদায় কাপোৰ সদায় মোৰ মতে ধুই দিব লাগে। ঠিক সেইদৰে আমি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত আমাৰ নখবোৰো মিলে মিয়লি নখবোৰো লগ থাকে কাৰণ নখবোৰ দীঘল হলে আমাৰ তাত বিভিন্ন মল বা মলিনতা সুৰকি যোৱা দেখা য দে দেখিবলৈ পাওঁ, তাৰ পৰা আমি কিবা এটা আহাৰ বা খাদ্য খালে আমাৰ পেটলৈ যায়। পেটলৈ যাই সেইবোৰ আমাৰ বেমাৰৰ পেটত বেমাৰৰ সৃষ্টি কৰে ঠিক সেইদৰে স নখবোৰ আমি কাটি পেলালেতো আমাৰ একো লচ নাই ন? বা আমাৰ আক নহয় বা আমাৰ বেমাৰ পৰা আমি ভাল ভালে থাকিম সেইবোৰতো আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাতে পৰে বা ঠিক স পৰিষ্কাৰ পৰিচ্ছন্ন আমি সেই দৰে নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবৰ বাবে, চাফ চিকুণ কৰি ৰাখিবৰ বাবে নখ বা আমাৰ চুলি কাটিব লাগে, চুলিটো চাবা এজন ল'ৰাৰ তুমি চাবা চুলি কটা ল'ৰা এজন চাবা আৰু কিছুমান যে আজিকালি চুলি লামবা কৰে, সেই বোৰ ল'ৰাক চাবা তাৰ মাজত তুমি চুলি কটাতোকে পৰিষ্কাৰ যেন পাবা বা নক চখ খাটা কৈ কাটাতোকে পৰিষ্কাৰ যেন পাবা। ঠিকেই তাতে আমি আমি আমাৰ কাষত গ-গোহালি বা আমাৰ হাঁহ বন্ধা গৰাল এইবোৰ ৰাখিব নালাগে সেইবোৰ। গোন্ধ বা সেইবোৰৰ শৌচ-পেচাবৰ গোন্ধৰ পৰা আমাৰ। বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হোৱা দেখা যায় বা তাত উৰি থকা মাখিবোৰে আমাৰ খাদ্যত। কণী পাৰে বা। কণী পাৰে সেইবোৰৰ ফলত আমাৰ বহ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱা দেখা যায়। এই কাৰণে আমি আম-আমাৰ।
ধৰি লোৱা কোনোবা এজন মানুহ আহিল নহ আহিলে আমাৰ যদি গোহালিত গোন্ধ পায় নহ। গোন্ধটো পালে আমাক কবই মানুহ ঘৰ কে-কেনেকুৱা লেতেৰা।
হয় গতিকে সেইয়াই আৰু পৰিষ্কাৰ পৰিছন্নতাটো আমি আৰু বজাই ৰাখিব লাগে তেতিয়া ধৰি লওঁক। কোনোবা আলহী আহিল তেতিয়া তেওঁলোকে থাকিও ভাল পাব লগতে আৰু এদিন থাকিবলৈ তেওঁ। লোকে আগ্ৰহে প্ৰকাশ কৰিব লগতে তুমি ক'লাই যে মাত্ৰ যে আমাৰ নখবোৰ আমি দীঘল কৰা আমি। ধৰি লোৱা ছোৱালীবোৰে আৰু এইটো বেছি কৰা আমি দেখিবলৈ পাওঁ বা আমাৰ ল'ৰা। বোলে হয়তো চুলিবোৰ আমাৰ বহু ল'ৰা-ছোৱালী ল'ৰা বোলে আমাৰ চুলিবোৰ দীঘলকৈ ৰাখে যাৰ ফলত। চুলিবোৰ ভবাকা আৰু। হৈ থকা আমি দেখিবলৈ পাওঁ আৰু কিবা দেখিলে আৰু নিজকে নিজে লেতেৰা যেন আমি অনুভৱ। কৰোঁ আৰু লগত। ধৰি লোৱা তুমি কলাই যে আমাৰ নখবোৰত নখবোৰ দীঘাল কৰাৰ ফলত আমাৰ তাত বহুতো আমাৰ মলি। জমা হৈ যায় সেই নখ। খৰ মাজত আৰু সেইবোৰৰ ফলত আমাৰ যিবিলাক আমি আহাৰ খাওঁ বা আমি ভাতটো খাওঁ নহ। দেৰে এই ভাত খোৱা বা অন্য আহাৰ খোৱাৰ লগে লগে। আমাৰ তাত থকা মলিবোৰ আমাৰ পেটৰ, পেট। তলৈ গুচি যাব আৰু যাৰ ফলত অ আমাৰ অ পেটলৈ যোৱাৰ। ফলত আমাৰ বিভিন্ন আৰু ৰোগে দেখা দিব পাৰে আৰু লগতে ক'বলৈ গ'লে ধৰি লোৱা আমাৰ। এখন কবলৈ গ'লে দোকান ঘৰতে এখন দোকান দিলে আৰু। বাটতে অ তাত যদি ধৰি লোৱা আমি ফাষ্ট-ফুডৰে দোকান দিলো সেইখন দোকান যদি আমি ভালদৰে পৰি ষ্কাৰ পৰিছন্ন কৈ কৰি নাৰাখো বা য'ত ত'ত আমি বস্তুবোৰ। পেলাই থৈ দিও তেতিয়াহলে আমাৰ ওচৰত কোনো কাষ্টমাৰেই নাহিব। বা আমাৰ কোনো ধৰণৰ বস্তু বোৰ বিক্ৰী নহব দূৰৰ পৰাই দেখিলেই গম পাব যে। কেনেকুৱা ধৰণৰ লেতেৰা কেনেকৈ বা বনাইছে গতিকে আৰু আমি যদি ভালকৈ পৰিষ্কাৰ কৈ ৰাখোঁ। সেই বস্তুবোৰ বা দোকানখন যদি আমি। পৰিষ্কাৰ কৰি ৰাখোঁ তেতিয়াহ'লে আৰু আমাৰ যিবিলাক গ্ৰাহক থাকে সেইবোৰ আমাৰ। ওচৰত আহিব আৰু। আগ্ৰহ হে কৰিব বা আমাৰ যিটো আমাৰ চেল বা আমাৰ। বিক্ৰী কৰা আমাৰ যিটো নূন্য তম তাতকৈ আৰু আমাৰ অত্যাধিক বিক্ৰী হোৱা আমি দেখিবলৈ পাম গতিকে মই ভাবোঁ যে। পৰিষ্কাৰ পৰিছন্নতাটো আমি সকলোৱে বজাই ৰখ খাটো আৰু অত্যন্ত জৰুৰী লগতে আৰু আমাৰ ধৰি লোৱা। সৰু ল'ৰা-ছোৱালী বোৰেতো নাজানে নহ। গতিকে তেওঁলোককো আৰু আমি দেখুৱাই দিব লাগে যে বা নখবোৰ আমি তেওঁলোকক। কাটি বা কিয় দীঘল কৰিব নালাগে সেইবোৰ যাতে আমি তেওঁলোকক। দেখুৱাই দিওঁ বা। কি ধৰণৰ আমাৰ ৰোগে দেখা দিব পাৰে পৰিষ্কাৰ পৰিছন্নতা বজাই নৰখাৰ লগতে আমাৰ। চৌপাশৰ পৰিৱেশটো ভাল কৰাৰ উম উম ভাল কৰি নাৰাখিলে আৰু। কেনেকুৱা ধৰণৰ আমাৰ অসুবিধাই দেখা দিব গতিকে আমি সেইবোৰৰ প্ৰ তি আমি সকলোৱে আৰু সজাগ সচেতন হোৱাটো আৰু অত্যন্ত জৰুৰী।
হয় এইটো তুমি ঠিকে ক'লা যে আমাৰ। ল'ৰা-ছোৱালী সকলক আমি শৌচ আমি নখ দীঘল কৰিলে কি বেমাৰ-বেমাৰ। হয় বা মলিনতা যায় কি বেমাৰ হয় সেইবোৰ আমি তেওঁলোকেতো সৰুৰ পৰা। পৰাই নাজানে নহ সেইবোৰক আমি শিকাই দিয়াটো উচিত বা আমাৰ। চুলি লামবা ল'ৰাবোৰক চুলি লমবা দীঘল কৰিবলৈ হাক বাধা দিব লাগে বা তুমি এ অলপ আগত কৈ উথিলা যে আমাৰ দকন এখনোত তুমি ফাষ্ট ফুডৰ দকন এখন দিলা দোকান খ তুমি কোৱাৰ দৰে তুমি যদি পৰিষ্কাৰ পৰিছন্নতা বজাই নৰখা বা তোমাৰ অ এখন প্লেটতে চাৰি পাঁচ জনক বস্তু দিয়া বা নোধোৱা বা পৰিষ্ সেইবোৰ ধ ধোৱাে পখেলা নকৰা বা তোমাৰ প্লাষ্টিক বোৰ য'তে য'তে পেলোৱা খোৱা হোৱাৰ পিছত যোনটো থাকে বা গিলাচ থাকে সেইবোৰ যতে ত'তে পেলালে এইবোৰ অলপ লেতেৰা হৈ থাকিলে মানুহবোৰে অলপ ঘিণ কৰে বা আমিও কৰো
হয় গতিকে সেইয়াই আৰু বা হয় গতিকে সেইয়াই যতে আমি গতিকে আমাৰ পৰিষ্কাৰ পৰিছন্নতাত হৈছে আমাৰ নিজৰ বা নিজৰ দেহৰ কাৰণে ভাল লগতে আমাৰ চৌপাশৰ পৰিৱেশ টো যাতে ভালদৰে ৰাখিব পাৰো তাৰ ওৰত আমি গুৰুত্ব দিয়াতটো আৰু অত্যন্ত জৰুৰী বুলি আৰু আ
হয় হয় ময় ময়ো সেইটো ভাবো যে ময়ো সেইটো ভাবো যে চৌপাশৰ আমাৰ নিজৰ চাফ চিকুণৰ লগতে আমাৰ চৌপাশতটো চাফ চিকুণ কৰি ৰখাটো আমাৰ উচিত কাৰণ আহ বাটে পদূলিয়েওতো আমি যদি জাবৰ জোথৰ বা কিবা পেলাও ন পেলালে আমাৰ সেইটো লেতেৰা হৈ থকা দেখা যায় লেতেৰা হৈ থাকিলে আমাৰ নিজৰে লছ বা কোনোবা এজন বেলেগৰ মানুহ দূৰৰ মানুহ আহিলে আমাক ক'ব গাওখন কেনেকুৱা লেতেৰা সেইদৰে চাফ চিকুণ হৈ থকাটো উচিত বা আমাৰ নিজৰ কাৰণে বেয়া আৰু লেতেৰাটো
তিকে সেইয়াই আৰু বাকী ঠিক আছে দিয়ক বা আমাৰ যিটো আমি যিটো বিষয়ৰ ওপৰত ধৰিলোৱা আলোচনা কৰিলো এই বিষয়টো যাতে ধৰি লোৱা পৰিষ্কাৰ পৰি্ছন্নতটো যাতে আমাৰ বজাই ৰাখিব পাৰো আমি নিজেই সেইটোৰ ওপৰত যাতে আমি দুয়ো এ বা আনক তাপাছত কি কব পাৰো গতিকে হয় সেইয়াই আৰু বাকী ঠিক আছে দিয়ক কেতিয়াবা আকৌ আলোচনা কৰিম ইয়াৰ ওপৰত ঠিক আছে দিয়ক ধন্যবাদ